হেল্লৌ' উম শুনিছ।
উম' শুনিছো শুনিছো। আহিছে নে মাততো?
আহিছে আহিছে কি কৰিছ?
এ মই তোমাৰ এয়া চাহ ৰুতিএখন খাব লৈছো।
পঢ়ি আছা নেকি আকৌ।
নাই নাই নাই পঢ়া নাই নাই নাই পঢ়া।
ধৰিব নোৱাৰে আপুনি যোনজন ক্লাছ দিছে নহয়।
সেইটো বেলেগ এটা ক্লাছ দি দিলে।
যিডাল ক্লাছ যিডাল ক্লাছ দিছে তই গৈ পেলাই বোলে কিতাপতহে বহিছ গৈ বস্ত্ৰ দেখি
উম কি কৈছা কৰা আছে। তাকে।
হেৰি যে তই কি অকলে শোৱ নে কি।
শুনিছ নাই।
হেল্ল' তই অকলে শুৱ নে কি?
শুনিছ নে।
অ', শুনি আছো শুনি আছো।
অ', অ দিয়া আছে বোলোঁ। অ', তাকে সেয়া আৰু শুনিছো এতিয়া শুনিছো কোৱা।
বোলো তই অকলে শুৱ নে কি?
অ কলে শু
অ নহয় মানে জেহাদীৰ কথা ক'লি টো।
অ'।
অ ঠিকেই আছে বাৰু। ধুনীয়া কথা এটা কৈছে বাৰু দেই আমাৰ ই দিব্যয়ে।
অ', দাদি দাদি দাদি অ।
দিব্যই দিব্যই বহুত ধুনীয়া কথা এটা কৈছে
কৈছে কৈছে ভাল লাগে এনেকে কৈছে কিন্তু এই এনেকে অকণ অকণ ভাল হৈ থাকে পিছত আকৌ বাঁহটো দি দিয়ে
অ সেই বাঁহ চাহ হলেহে বেয়া লাগিব আৰু ইমানেই বাঁহ আছে মেৰত আৰু মানে তোৰ বাঁহ গজাবলেও মন নাই আৰু
অ মই কৈছো নহয় সেইটো তিনডাল চাৰিডাল মান একে ভলুকা বাঁহ দি দিমগে ঘৰত গৈ
অঁ এ অভাৱ অনাতন অভাৱ অনাতন মানুহক দিবও লাগিব নহঁয় তই বাঁহ চাঁহ
সেইটোৱে
এতিয়া চবৰে ঘৰতে বাঁহ নাথাকে তো
উম
এতিয়া আমাৰ ধৰ মেৰ আছে তই তাপা দুডাল কাটি নি পেলাই ভৰাই দিলি গৈ যেনিবা তাতে নো কি হ'ল
সেইটোৱে সেইটোৱে
হয় নে নহয় কথাটো
এ সেইটো হয় বাৰু
ৰাম কি খাইছ অ ইমান উগাৰ মাৰিছ
এ পানী খাইছিলো
ৰাম ৰাম অকণ ইফালে তোমাৰ কম ককে স্পিকাৰখে পুৰা কি হ'ব।
তাকো একে টানি টানি মাৰিছে একে হে, বোৱাঃ একে কৈ দিছো মানে একে লাতুন্দৰ ঘৰত যে ভোজ খাইছো একে মা খ ধৰ হা কি হ'ব
ধেৎ তেৰিকা।
তই যে এনেকে যে ঘৰত যে হাঁহি থাকি তোক ৰাতিৰ ভিতৰতে উলিয়াই দিব ঘৰৰ পৰা।
কি কি কিয়?
তোক তোক গটিয়াই উলিয়াব ৰাতি ওলা বুলি।
নাই নাই নোলিয়াই।
তই ভাবচোন এতিয়া এতিয়তো তাইয়ো আছে এই সৰু পোৱালটো।
অঁ।
তাই বোলে উঠি গ'ল, তুকটোতো বেয়া পিটিব।
নাই একো নকৰে বাৰু তেনেকে। এ বুজি পায় নহয়।
তাকে, কিন্তু মোৰ অৰ্থনিৰ এই দৃশ্যটো এতিয়া মনত পৰি আছে গম পাওঁ। এই যে তই যে ফটো উঠিব টাইমত যে।
অ এই ম তেতিয়া ফটোখন চালে যি আহি উঠে নহয় মোৰ।
কেনেকুৱা।
হে? কি কবি আৰু। অ তই যে ইয়েৰ ফোনডালযে অনিলি
অঁহ।
ক'ৰ পৰা আনিলি?
তোমাৰ কোনটো ফোনৰ কথা কৈছা? অ হেল্ল'! অহ অহ উম।
কৰ পৰা?
এই অনলাইন।
এই মোক এাল অৰ্ডাৰ দি দে না। ভালনে বস্তুটো?
বস্তুটো ভাল। মই মানে কেনেকে পাইছো জানা?
উম।
শুনিছানে?
কেনেকে কেনেকে পাইছা?
মানে বায়ে মানে দিছিলে তোমাৰ হেৰিত এই এ অ ফ্লিপ কাৰ্টত মানে অফাৰ পাইছিলে কিবা ভাল অফাৰ এটা। তাৰপিছত সেই অফাৰটোত মানে। দুশ টকাতে পালে বুটৰ ভাল মানে এইডাল ব্ৰেণ্ডটো জানাই।
গম পালো গম পালো।
তাৰপিছত এতিয়া বাহঁতৰ মানে মোবাইল কেইটাত এই সেইডাল সেইডাল এ মানে নোসোমাই মানে দীঘলডাল।
অঁ অঁ অঁ।
টাইপ চি লাগে।
গম পালোঁ
এতিয়া মই লৈললো আউ দুশ টকাতে পাইছ
ঠিকেই আছে মই মানে সেইকাৰণে তোক দেখি পেলাই অথনি মই মানে শুনি চালোঁতো মই ভাল পালোঁ মানে বস্তুটো সেইকাৰণে মই তোক ক'লোঁ যে কিমান লৈছিলে মোকো এডাল লাগিছিলে ধৰ ত টাউন গ'লে এডাল মুলো লৈ আহিবি নেকি বাৰু হেল্ল' হেল্ল' শুনিছনে
উ উ উ
তই বোলো টাউন গ'লে এডাল মুলোঁ লৈ আহিবি নেকি
অ আনিম দিয়া লৈ আনিম
মানে মই বহুত দিন টাউনৰ ফালে যোৱা নাই তই গৈ থাক কাৰণে তোক কৈছোঁ আৰু
অ হ'ব লয় আনিম
কিমান লাগে খালি মোক সেই কথাটো কৈ দিবি দেই
অ অ অ হ'ব
মানে কি তোৰ অফলাইনৰ অকমান দামটো বেছি হ'বতো
উম তুমি মোৰ মতে কি জানা তুমি মানে অনলাইন ললে বেছি ভাল হ'ব নেকি বুইছানে
অনলাইন
উম
হ'বও পাৰে বাৰু উম
কি কিয় কৈছো জানানে মানে তোমাৰ ধৰি ল
মাৰ অসম গভমেণ্টে কিবা এটা দেখোন দিছে আসাম গভমেণ্ট বোলে ৰিভলডেটছ ফ'ৰ ছেভেণ্টি ফ'ৰ পইণ্ট টুৱেণ্টি ফাইভ আৰু এপ্ৰোভেল ফৰ কনষ্ট্ৰাকচন অফ ফ'ৰলেণ্ড মিছন চাৰিআলি ফ্লাইঅ'ভাৰ ইন তেজপুৰ
অউ টো আহিব মানে
নহয় নহয় মানে হে হেৰিখনৰ কাৰণে তোৰ ফ্লাইঅভাৰখনৰ কাৰণে সিমানখিনি টকা দিছে আ চাৰিশ চ চৌসত্তৰ কোটি হ'বলা ফ'ৰ্টি চেভেন পইণ্ট টুৱেণ্টি ফাইভ আৰু আহিছিলে হপলা
বাহ আছো দিয়া মোটামুটি
মানে ফ্লাইঅ'ভাৰখনতো ফ'ৰ লেনৰ হ'ব যে ডাঙৰ হ'বতো
অ
সৰু সুৰা নহয় অলপ বহল হ'বতো
উম
আৰু তাতোকৈ ডাঙৰ কথা কি হৈছে তে আমাৰ যোনখন ফ্লাইঅ'ভাৰখন বনাইছে সেইখন মানে দীঘল বহুত অলপ অ সৰু নহয় নহয় তই ভাবচোন তিনিআলিৰ পৰা বুলি একদম সৈই হেৰিলৈকে প্ৰায় দৰিকা ওচৰলকে
উ
কম কম দীঘল লৈছে নেকি
কম দীঘল নেকি বাপৰে
মানিব লগা কিন্তু ন।
তাকে কিন্তু সেইয়া সোনকালকে হলে ভাল লাগে আৰু ইমান দিন হৈ গ'ল আজি তিনি চাৰি বছৰৰ।
নাই সোনকালে হ'বও পাৰে কিয় জানো মাজতে মানে বহুতে নিউজ ইউজ কৰি পেলাই হেৰি কৰি দিলে যে।
উম।
সেইকাৰণে চাগে এতিয়া আকৌ টকা চাগে সোনকালে চেংচন কৰাইছে। নহ'লে মানুহবিলাকৰ বহুত কষ্টতো।
বহুত কষ্ট হৈছে উম।
কথাটো তেনেকুৱা। মানে কি হয় এই- যোনবিলাক সদায় অহা যোৱা কৰি থাকে সেইবিলাক মানুহে গম পায়। মানে ফ্লাই অভাৰ বনোৱাৰ কাৰণে ধৰ গোটেই ৰাস্তাটো তোৰ বেয়া হৈ গৈছে নহয়।
উম সেইটো হয় গোটেই তলৰ ৰাস্তা মানে তুমি যাব নোৱাৰা বুজিছা।
অ তলৰ ৰাস্তাটো মানে বহুত বেয়া হৈ গৈছে ওপৰৰতটো হ'লেহে তলৰ টো ভাল হ'বগৈ।
সেইটোৱে।
সেইটোৱেই কথা আৰু। সোনকালে হ'লেই ভাল ন চবৰে কাৰণে ভাল আৰু।
ভাল ভাল চবৰ কাৰণে ভাল।
যিমান সোনকালে হ'ব।
উম।
এতিয়া তয়েই ধৰ টাউন গৈ থাক কিমান প্ৰব্লেম পাৱ তই হয়নে।
পাওঁ পাওঁ প্ৰবলেমটো পাওঁ যাব নোৱাৰা, গোটেই ধূলি বালি তুমি যাব নোৱাৰা ভাল।
সেইটোৱেই কথা, বেয়া লাগে এইটো। আৰু হেৰি- হেৰি নহয় এই কালি খেলিবলৈ যাবিনে?
কালি খেলিবলৈ যাব লাগিব কালি আজি মানে খেলিছে মানে শুনিছোঁ।
হয় নেকি।
উম, কাইলৈ আজি নগলো আজি কাম থাকিল যে সেইকাৰণে নগলো আৰু আজি যাম বুলি ভাবিছিলো।
নাই কালি ওলাবি অই, মানে সদায় যাম যাম বুলিও ধৰ সিহঁতক- কৈ থকা হৈছে যোৱা নাই ন।
সেইটোৱে সেইটোৱে।
বেয়া পাব।
উম।
কেতিয়া জাব লাগে। যাব লাগিব যাব লাগিব, এই তোমাৰ-
ক?
তাত খেলিবলৈ খেলিবলৈ ভাল লাগে কিন্তু তোমাৰ হেৰি যে এইডাল কি বুলি কয় ৰামেইন- মানে ৰাস্তা অ, 'খান্দা থাকে যে ভয় লাগে অলপ।
অ, 'সেইটো হয় কিন্তু মানে আমি- এতিয়া কেনেকুৱা হয় তোৰ, বলটো বহুত দূৰ গলে আমি ঘূৰাই আনিব পাৰো। কিন্তু- তাতে তই মানে পিছফালে গ'লে নোৱাৰ আৰু ৰাস্তাৰ ফালে আহিলে যে গাড়ী গুড়ৰা গৈ থাকে যে।
উম, ফতকে যদি কোনোবা আহি মাৰি দিয়ে নহয় মৰি গ'লো আৰু।
উম, উম, তেতিয়া কিন্তু মানে অলপ দিগদাৰ হয় গম পাইছনে?
উম।
আকৌ সেই গাড়ী গোৰা আহি থাকে যে অইন কথা একো নাই। খেলটো তোৰ মানুহ অহা যোৱা কৰা অলপ আহেই দেচোন ভালেই বহুতখিনি গাড়ী অহা যোৱা কৰি থাকে ন।
আহেই আকৌ যদি গাড়ীত পৰি যায় বলটো সেইটো এটা আছে।
অ', আকৌ গাড়ীত পৰি যোৱা এটা আছে হয় দে। কি হ'ব বা নাজানো আৰু।
নাজানো এখন কি হ'বলৈ কৈ আছে উম।
ঐ এটা কথা লক্ষ্য কৰিছনে সিহঁতৰ কিন্তু ভাল ফিল্ড এখন নাই ন?
নাই নাই অ', ঐ কিন্তু আছে অ' সিহঁতৰ ফিল্ড এখন ধুনীয়া ফিল্ড এখন আছে।
এই এইফালে মই যোৱা নাই বাৰু তহঁতে যে খেলিব গৈছিলি ক্ৰিকেট।
অ', ফিল্ডখন ধুনীয়া কিন্তু চাব গ'লে। বাৰিষা বতৰটো আৰামত খেলিব পাৰে আৰু কিন্তু কি জানা? উম, কিন্তু ফিল্ড ফিল্ডখন ইমানেই ধুনীয়া কিন্তু যদি ভলিবল প্ৰদূষণ বনাই নহয় তাত।
উম।
কিন্তু আবেলি চাৰে তিনিটা মানৰ পৰা খেলিব পাৰে ধুনীয়া ছাঁ পৰি যায় গছ আছে মানে ধেই।
কি ক ইমান ধুনীয়া!
উম, অ' ধুনীয়া ফিল্ডখন তোমাৰে। একদম মানে ফিল্ড আৰু মানে ধুনীয়া চাইদ গোটেই গাঁৱৰ চাইডত।
মানে এনেই এনেই আমাৰ হেৰিতকে ভালনে ধৰ?
এ বহুত ভাল বহুত সমান বহুত সমান বুলি কৈছো।
সেইয়া আমাৰ হে ইয়াত মানে ইমান ভাল নহয় ন?
নহয়। নহয় আমাৰ আছে যদিও মানে মানে কি জানা এই আমাৰ যে আতি যে শচীন্দ ঘৰৰ ফিল্ডখন যে। সেই ফিল্ডখন বুলি ধৰা খালি মানে অ', তেনেকা খালি হেৰি আৰু এডাল কি বুলি কয় মানে শচীন্দ ঘৰৰ ফিল্ডখনত ধৰি লওঁ তোমাৰ ডাউন আছে কিন্তু পুৰা
গম পালোঁ গাম পাওঁ। মই যোৱা নাই বাৰু এনেই দিব্যই মানে কৈ আছিলে সি দুদিনমান কৈছিল যে।
অ'।
তাক মই সুধিছোঁ মই বোলো তহঁতে যে গৈছিলি ফিল্ডখন ক'ত আছে? কৈছে হেৰি কেঞ্চাৰ হস্পিতালৰ বেক চাইডে, মই বোলো কেঞ্চাৰ হস্পিতালৰ বেক সেইটোতো লাটো ফুঠে আছিলে আগতে, সি মানে ক'বও নাজানে কোনফালে আছে। সি ক'ব লাগিছিল চন্দ্ৰচমাৰ বেক চাইডে।
অ'।
তেতিয়াহে হ'বগৈ।
সি মানে কিবা মানুহ সি অ', সি মোৰ লগৰ এতাক যে ক'ৰবাত পহোচাই দিলে জানা! সি বোলে সুধিছে বোলে তাক সি কৈছে বোলে এই মেডিকেলৰ পিছফালে খেলি আছে বোলে।
অ'। নাই নাই, তই তাৰ কথা ভৰষা